কি কৈছা
আছো ইমান গৰম দিছে শুই আছো
অ এফালে এফালে হে ৰ'দ নাই ইমান মানে। গৰমটো আছে ইমান তেওঁ ৰ'দটো নাই।
হয় হয় বৰষুণ দিছে নেকি
বৰষুণো দিয়া নাই ডাৱৰীয়া হৈ আছে অলপ। কিন্তু গৰমটো বহুত আছে দেই বুকু পাই আছে
বাকী ইমান যিডাল যিডাল গৰম দিছ ছে আও
কালি যিটা আ কালি যি গৰম পৰিছে একদম মাথা চথা ঘূৰাই যোৱাৰ নিচিনা হৈ গৈছে। বমি হ'ব লগীয়া হৈছে। চৰবত তৰবত খাইহে বাচিছো। আহ গকালি বহুত গৰম কিন্তু হেৰি সেটাম বাজিত চাৰিটাম বাজিত নে দু তিনটামান বাজিত পা অলপ বৰষুণটো ধৰিলে,
হয়।
তাৰপিছত চাৰিটা আন বাজি নে পাঁচটা বাজিৰ পৰা পৰিলে। পৰি পৰা পিছত অলপ ঠা গৰমটো কমিল। নহলে কালি মৰিবলগীয়া হল হয় মানে। লা বিলাকত।
উম উম, হয় দিয়া।
পৰহি দিনাখন ফুৰিব গৈছিলো।
ক'ত গৈছিলা?
আমিতো এই মৰিগাঁও ফালে গৈছিলো।
হয় হয়।
একেবাৰে মানে যেনেকুৱা গৰম তাত য'ত যোনটো ঘৰত আছিলো ভা়ঘৰত তাত আছিলো মানে ভাড়াঘৰ গৈছিলো।
হয় হয়।
ভণ্টি এজনী আছে।
হয় হয়।
ভণ্টি জনীৰ ঘৰলে গৈছিলোঁ। ইমান গৰম তাই কেনেকে থাকে তাইহে জানে আৰু।
টি ন
অ মোৰ ভণ্টি।
অ অ নাই ঠিকে আছে। নিজৰ নে?
অ নি নিজৰে। খুৰা খুৰা ছোৱালী হয়।
অ অ নাই ঠিকে আছে তোমাৰ ভন্টি লাগে।
অ ভণ্টি লাগে।
অ অ। বাকী তোমাৰ ইয়া কাম চাম চব ঠিকে থাকে আছে?
উ মানে কেনেকুৱা কেনেকুৱা কাম?
কি কৰি আছা নহয়!
মই এতিয়া পঢ়ি আছো বি এ পঢ়ি আছো।
অ অ হয় দিয়া, হয় দিয়া। তোমাৰ খোৱা বোৱা হ'ল?
মোৰ খোৱা বোৱা হ'ল! এতিয়া মায়ে ভাত খাব মাতি উঠিছে আৰু।
অ অ কি বনাইছে?
তুমি খালা?
নাই মই আহ খোৱা নাই খামহে অলপ পিছত খাম। ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱা ৰাতিপুৱাব ভাত খাব মন যায় মানে
নাই নাই এতিয়া ৰাতিপুৱা হৈ থকা নাই বাৰু এঘাৰটা বাজিলে
যদি আমি অকণ মানে এ চহৰৰ ফালে যে থাকো যে অলপ তোমাৰ মানে হেৰি মানুহবোৰ অলপ দেৰিকে উঠে আমি ৰাতি শোৱাও দেৰি হয়
অ এই তাত বেছি গৰম যে আমাৰ এইবিলাক আমাৰ গাঁওৰ নিচিনা জেগাত নহয় ইমান গৰম, চহৰত সেই অ চহৰত গছ গছনি নাথাকেতো এতিয়া খাম মানে পানী পানী দিয়া ভাত খাম মায়ে আলু পুৰিছে হ'বলা
অ নাই ঠিকে আছে
গৰমত
কিন্তু কি সেইটোৱে গাঁৱত তোমাৰ কিছুমান বস্তু আছে বৰ ভাল লাগে যেনেকে তোমাৰ যি লাগে তুমি মানে তুমি তোমাক কি যি লাগে তুমি মানে মানে হাত মেলিলে পাই যোৱা তেনেকুৱা নিচিনা হয়
অনে আলুৱে পুৰিছে নে নে ঢেকীয়াই ভাজিছে জানো ঢে
হয় হয় চব তোমাৰ চব তোমাৰ হয় হয় চব তোমাৰ খাটি খাটি বস্তু পোৱা যায় আৰু ইটো আমাৰ ত ত চহৰৰ ফালে মানে এনেকুৱা নহয় আৰু এই এতিয়া চব মানে সাৰুৱা বস্তু গৰম তই ক'ব গৰমতো একোৱে নালাগে
পাবা তুমি, কিন্তু মানে বিচাৰিব লাগিব বা মানুহৰ লগত মানে এনেকে যোগাযোগ কৰিব লাগিব। তুমি কৈ থব লাগিব, বেপাৰীটোক, কৈ অ', বেপাৰীটোক কৈ থব লাগিব, মোক এনেকে, এনেকে মানে একদম। সাৰ-চাৰ নিদিয়ে এনেকে ঢেকীয়া বা এনেকে আনিবি মোক দিবি মই তোক লাগিলে দুশ টকা এটা বেছিকে দিম
হয়, সেইয়াই হয়, তেনেকুৱাকে আকৌ পইচাও থাকিব লাগিব।
তাৰ মাজত তোমাক পইচা লাগিব।
হয়, হয়, চব পোৱা যায়, বাৰু মই জানো। এতিয়া কি হৈছে আমাৰ মানে, এতিয়া যিহেতু আমাৰ এতিয়া ঘৰটো তোমাৰ মানে, হেৰি ন', এতিয়া আমাৰ মানে, তিনি মহলাৰ ওপৰত আছোঁ। তাত গৰম মানে তোমাৰ উত্তাপত মানে থাকিব নোৱাৰি
অ', সেইদিনাখন মোৰে হৈছিলে, মই যে কৈছিলোঁ, ভন্টি ঘৰত যে গৈছিলোঁ। একদম ইমান গৰম নতুনকে বিল্ডিংটো মানে, ভাড়াঘৰটো, নতুন ভাড়াঘৰ।
হয়, হয়, হয়, হয় কে কেই মহলীয়া?
এ তাই ওপৰত বনোৱাই নাই বাৰু সেইটো ভাড়াঘৰত থাকে এ গ্ৰাউণ্ড ফ্ল'ৰ এটা আছে। ফাৰ্ষ্টফ্লোৰ এটা। তাৰমানে সেই ফাৰ্ষ্টফ্লোৰত থাকে।
হয়, হয়, প্ৰথম মহ প্ৰথম মহলীয়া।
প্ৰথম মহল, ইমান মানে গৰম।
হয়
এক্কেবাৰে মানে তুমি ৰুমটোৰ পৰা ওলাই আহোতে ভাল লাগে। তাই মানে তাইক উ তাই মানে হেৰিত, এয়া চাকৰি কৰি আছে। শিক্ষক শিক্ষয়িত্ৰী কৰি আছে যে।
হয়
ভণ্টি আকৌ মোতকে ডাঙৰ হে।
হয়, হয় ঠিকে আছে বাৰু, হ'ব লাগে এনেকুৱাই। তাৰ পাছত তোমাৰ কি হ'ল আমাৰ ইয়াত মানে কি ডেভলপমেন্টৰ ক্ষেত্ৰত তোমাৰ এইটো হয়, তোমাৰ, আপোনাৰ মাতটো, তোমাৰ মাতটো শুনা পোৱা নাই।
হেল্ল'
অ', শুনিছোঁ। কি হৈছে মানে কথাটো। অ', মানে মই এতিয়া দেভলপ অকমান মানে উন্নয়নৰ, হয় শুনি আছোঁ। উন্নয়নৰ কথা এটা ক'ব ওলাইছোঁ আৰু তোমাৰ ওচৰত, শুনিবা নেকি অলপ।
অ', কোৱাচোন কোৱা।
উম, মানে এতিয়া চাবা, মই মানে গাঁও আৰু চ চহৰৰ কথা মানে মই কম আৰু তোমাৰ মানে তাৰ যিটো তোমাৰ পাৰ্থক্য তাৰ কথা কৈ আছোঁ। এতিয়া গাঁওত তুমি এতিয়া গোটেইখিনি বস্তু পোৱাই তোমাৰ, চব বস্তু কোনো অভাৱ নাই, হয় উ কিন্তু ঠাণ্ডা ঠাণ্ডাও তোমাৰ পৰিৱেশটো ভাল বোলে মাছ খাব মন গল নদীৰ কাষত গৈ পেলাই জাল মাৰিলো কিবা কৰিলো নিজৰ পুখুৰীটোৱে বোলে ধৰিলো হয় ঘ ঘৰ পুখুৰীটোয়ে গলে ধৰিলোগে মাছ দুটামান এ শ'ল মাগুৰ পুঠি
অ।
উম, এতিয়া আমাৰ চহৰতো এতিয়া তেনেকুৱা বাৰু আমি যিমান পাৰো আমি উম তোমাৰ আহ আশী শতাংশ তোমাৰ সাৰ দিয়া বস্তু খাব লাগে বিশ শতাংশহে আমি মানে অকণমান ঘৰুৱা বস্তু খাব পাওঁ।
অঁ, তুমি যদি তুমি ঘা-ভাড়া ঘৰত থাকা নে নে ঘৰত মানে নিজৰ ঘৰ হয়।
হয়।
তুমি গাওঁ-গাওঁ পৰাটো উঠি যোৱা চাগে।
নহয় নহয় আমি নহয় নহয় আমি তাতে জন্ম আমাৰ গা গাওঁত, মাহত দেউতাহতৰ তাতেই।
মানে গাঁও অঞ্চলত এনেকে যাব
নাই নাই তেনেকুৱা পৰিৱেশে পোৱা নাই সেইটো কাৰণে মানে ভালকে নেজানো সেইটো কাৰণে মানে গাঁৱত যিটো এতিয়া মানে যাওঁ আমাৰ পৰিয়ালৰ মানুহ আছে। কোনবা কোনবা আছে মা দেউতাহঁতৰ, কিন্তু মা দেউতা মা দেউতাহঁতৰ টাউন চহৰত। চহৰতে জন্ম মানে আছে আৰু কিছুমান পৰিয়াল আছে নহয় থাকে নহয়, হেল্ল' শুনিছানে আপোনাৰ তোমাৰ মাতটো শুনা পোৱা নাই।
হেল্ল'।
তেনেকে কে মানে এতিয়া দে উন্নয়নৰ ক্ষেত্ৰত তোমাৰ কি হৈছে আমাৰ চহৰবোৰত এতিয়া চোৱা আমাৰ ঘৰৰ কাষতে তোমাৰ আছে এখন তোমাৰ চিকিৎসালয় আছে। উন্ন - উন্নত মানৰ চি উন্নত মানৰ চিকিৎসালয় আছে, ঘৰৰ কাষতে তোমাৰ এ ছাৰ তোমাৰ কি কয় এইটো মৌজাদাৰ কি হেৰি নেকি।
উম।
তাৰ পিছত তোমাৰ ঘৰৰ কাষত তে আছে তোমাৰ জীৱ-জন্তুৰ চিকিৎসালয়খন। পশু চিকিৎসালয় বা পশু চিকিৎসালয়, তাৰ পাছত তোমাৰ এ ঘৰৰ কাষতে তোমাৰ মানে মই যাবই নালাগে এয়া তোমাৰ এয়া এশ মিটাৰ তোমাৰ আহ ওচৰে পাজৰে আমাৰ গোটেইখিনি মানে বস্তু আমি যি বস্তু বিচাৰো বা ৰাতি কিবা এটা ঔষধৰ ঘপককে তোমাৰ দৰকাৰ হ'ল, আছেই ওচৰত। চিকিৎসালয়খন তাতে যাওঁগে। তেনেকুৱাকে ঔষধৰ দোকানখন আছে তাতে যাওগে তেনেকুৱাকে মানে চহৰ এইটো ভাল আৰু ৰাস্তা পদূলিৰ কথা চহৰত এতিয়া বৰ্তমান বৰ ঠিকে আছে কিন্তু মানে গাঁৱত সেইটো অকমান অসুবিধা হয় বাৰু মই জানো তোমালোকৰো অসুবিধা হয়, আহ ধপককে যাবলৈ দিগদাৰ হৈ যায়।
নাই নাই আজিকালি একদম নাই নাই আ নাই নাই তুমি এইটো ভুল বুজিছা আজিকালি এই। আগৰ নিচিনা গাঁওবিলাক নহয় আজিকালি বহুত উন্নয়নেই হ'ল। তুমি এতিয়া ৰাস্তাটোত ৰাস্তাটোত যাব নোৱাৰা। তুমি ইমান গাড়ী তুমি ওলাই কৰি ৰখি থাকিব। ৰা ৰখি থাকিল ৰখিলে হ'ল বাটত। তুমি গাড়ী পাবাই গাড়ীৰ পা তুমি যদি সন্ধিয়া। আগৰ দিনত আগৰ দিনত কেনেকুৱা এই ল'ৰা ছোৱালী বিলাকহঁত। জুম পাতি পাতি যে যাই যে সন্ধিয়া ওলাই যায় এতিয়া তুমি নিজে ওলাই যাব নোৱাৰে ইমান গাড়ী
হয় হয়।
মাজে মাজে এয়া ৰাস্তাত গাড়ীয়ে? গাড়ীয়ে খুন্দিয়াটো দুৰ্ঘটনা হৈছে নহয়।
হয় হয়
অ মানুহ বিলাক ঘূৰি ফুৰে ন গাঁওৰ জেগা যেতিয়া।
হয়।
ঘূৰি থাকে। তাৰ পিছতে মানে গাড়ীবিলাক বহুত স্পীড আহে খুন্দিয়াই থৈ যোৱা নিচিনা হয়।
হয় হয়।
অ আজিকালি চব বস্তু পোৱা যাই দিয়া ইয়াতো ইমান নহব। পাৰে কিন্তু অলপ হলেও পোৱা যায়।
হয় হয়।
তুমি তুমি যে কলা আশী শতাংশ শাক পাচলি খাই পোৱা নাই ন ইমান ভাল শাক পাচলি। তেনেকৈ আমি আহ। আশী শতাংশ মানে, আমি ইয়াত উপভোগ কৰিব। পাৰিছো মানে বিছ শতাংশ হোৱা নাই আৰু বেছি দূৰ নাই আমাৰ এইফালৰ চিকিৎসালয় আছে।
হয় হয়।
ভাল হৈছে আগতকে বহুত ভাল হৈছে ইয়াত,
মানে এ চহৰবোৰত আৰু এটা সমস্যা মানে কৃত্ৰিম বানপানীৰ সমস্যা হৈ যায়।
এ সেইটোয়েতো তোমালোকৰ বহুত ডাঙৰ এটো বুট।
আৰু কিছুমান আছে মানুহ আপোনাৰ তোমাৰ কি আ হয় হয় হয় আৰু মানে কি কয় কিছুমান মানুহ আছে তোমাৰ পাহাৰ চাহাৰ পাহাৰ পা হয় হয় পাম পাহাৰ চাহাৰ খনন কৰি তোমাৰ তাতে ঘৰ চৰ বনাই পেলাই এতিয়া নিজৰ নামত মাটি কৰি লৈছে তেনেকুৱা। তেনেকুৱাও আছে কিছুমান মানে আমাৰ চহৰ। খাই দে মানে পাহাৰত আছে। আচলতে জীৱ বা জীৱ জন্তু থকা জেগা তাততে আচলতে ঘৰ চৰ বনাব নালাগে আছিল। এইটো বেয়া কাম কৰে মই বেয়া পাওঁ। কিন্তু আমাৰ ঘৰৰতটো বাৰু এতিয়া ভে পাহাৰত নাই বাৰু তলতে আছে ভৈয়ামতে আছে।
উম
হয় তেনেকুৱা ক্ষেত্ৰত তুমি কি কোৱা মানে পাহাৰ কাটি ঘৰ বনোৱাটো‌ ভালনে বাৰু।
ভাল নহয় দিয়া নিজৰ নিজে থাকিব লগীয়া কাৰণে লোকৰ ঘৰ আমি অনিষ্ট কৰিব নালাগে নহয়।
হয় হয় হয় হয় হয় কিছুমান আছে মানে এই গাঁৱৰ পৰাই আহিব বিচানে বিছানে পাহাৰতে থাকে গৈ।
উম
পাহাৰতে থাকিব এ উম দুই তিনি ৰাতি থাকিব আৰু ষ্টেটাচ লগাব এ তোমাৰ। মোবাইলত তোমাৰ ফটো দিব। এয়া চা পাহাৰত আছোঁ এই সোপা বেয়া পাও মই আ। চতে বস্তু বিলাক- উম নাই আজিকালিতোন আজি আজি কালি তোন তোমাৰ।
সেইবিলাক চাগে যায় জেগা চাবই যায়। কিন্তু তোমালোকেতো গা। গাঁৱলৈ আহিলে তোমালোকেও ষ্টেটাছ দিয়া বুলে এখন গাঁও জেগা।
হয় হয় হয় সেই সেইটো অ কিন্তু সেইটো বেয়া পৰিৱেশ। টা বুজাই দিয়ে কি পাহাৰত। এতিয়া যদি তুমি যদি উম নহয় তুমি এতিয়া বস্তু এটা দি দিলা হয়।
বেয়া পৰিৱেশ কোনটোক কয় জানা, তুমি যে আজি ক আজি পৰিৱেশ দিৱস আজি পৰিৱেশ দিৱসত। তুমি গছ পুলিটো ৰুলা। পিছনাখন যে আকৌ হেই। মই কওঁ মছ গছকি শেষ কৰি পেলালে সেইটো বেয়া।
হয় হয় হয় এইটো একদম খৰচ।
তোমালোকে যে এতিয়া বিল্ডিঙত আছা ন।
হয় হয়।
ক্তা তাৰ পৰা চাবাচোন তোমালোকক খুৱা বোৱা যাৱৰ যোধৰ। বা লেট্ৰিনৰ পানী বিলাক। কে হওক। চবটো পাইপ তোমালোকে নলা নলাত পলাই দিলা ন চাবাচোন তোমালোকৰ ঘৰত আছেই সেইটো চাগে।
হয় নাই নাই আমাৰ ইয়াত তোমাৰ কি হৈছে বস্তুটো।
নহব নহয় আছে সেইটো চবৰে আছে এইটো পৰশুৱা থাকিলেও তোমালোকৰ। পিছদিনা পানীটো তাত চাবাচোন। চাগে এ পাছফালে। পানীতটো পৰি পৰি চাগে। অ নলাতে পৰি গৈছে গে, সেই
হয় সেইয়াই আজিকালিৰ দিনত তোমাৰ কি হৈছে বাহিৰা দেশবোৰত তোমাৰ বহুত উন্নত হৈছে, হয় আমাৰ এতিয়া আমাৰ এই দেশবোৰত তোমাৰ মানে আমাৰ আমাৰ দেশত এতিয়া বৰ্তমান এনেকুৱা এনেকুৱা পৰিৱেশ মানে হোৱাগে নাই যে জাবৰ জোথৰ ক'ত পেলাব লাগে কি কথা। কেনেকুৱা পৰ